হেল্ল' হেল্ল'ও এই আছোঁ আৰু এনেই
অ কেতিয়া উঠিলি
মই হ'ল আঠ সাতটামান বজাতে উঠছোঁ আজি ল্লও
উম উম ভাত পানী আছো আছো
ভাত পানী খোৱা নাই খাম আৰু এতিয়া
উম উম
তই খালি
মই খালোঁ এইমাত্ৰ খালো খাই কেনে বোলো ফোন মাৰো তোক
উ উ বাকী ঘৰৰ ফালে ভাল
ভাল ভাল
বাকী আমাৰ অলপ কথা আছে কথা পাতো এনেই
হয় নেকি কিবা আগম ত কিবা প্ৰিপ্ৰেৰেচনৰ কাৰণে নেকি
এ নহয় নহয় ক প্ৰিপ্ৰেৰেচন নহয় বাৰু এই আমাৰ বিহু যি বিহু
উম বিহু।
বিহুৰ ওপৰতে অলপ কথা পাতো।
হয় নেকি?
উম।
অ তাতে বিহু ফাংচন হয় নে?
আমাৰ ইতে হয়।
উম উম।
বিহু ফাংচন হয় তাৰপিছত। আমাৰ এইটো ৰাভা দিৱস যে ৰাভা দিৱসো পাতা যায় বাৰু।
হয় নেকি কিবা সংঘ সংঘ আছেনে নাই কিবা ক্লাব?
আছে আছে আছে।
উ মানে গোটেই গাঁৱৰ ৰাইজ খিনি লগহে মানে পাতে আৰু।
উম উম।
উম উম।
আমাৰ ইয়াতে বহুত কেইখনান বিহু হয় মানে মানে গাঁও এখনে হয়।
উম।
এই চোবাকে মানুহ বিলাকে প্ৰত্যেকটো চোবাইে ভগাই লোৱা আনচা। তিনিটা চুবাত পাতে ইটা।
উম।
চবতে বাৰু ঠিকেই।
চবতে জানে পিছে বিহু চাবা?
তজাই। ওচৰতে আকৌ চব চব আৰু চিনাকিয়ে নাগিলেও নহয়।
উম উম আমাৰ ইতেও বহুত বিহু কমিটি।
উম। এ আজিকালি পাতে বিহুতো আৰু আমাৰ চবতে খালি এতিয়া কিছুমান জেগাত এ এটা বস্তু বেয়া হৈছে যেতিয়া বহাগ বিহুত যে বিহু পাতে। তাতে বিহু বিহুত মানে অকল বিহুতো থাকিবা লাগে। কলি বিহু আজিকালি আৰু এই এই প্ৰগ্ৰেম পাতে গায়ক মাতে কিবা মাতে সেইটো বেলেগ। একে মাতবা লাগে গায়ক চায়কটো মোৰ হিচাপত আৰু।
অঁ, সেইটো হয় ব অ বিহুত অকল বিহুৱে হব লাগে।
অঁ।
আৰু মানে কিছুমান এটা ভুল কৰে মানে যিটো আমাৰ এতিয়া বহাগ বহাগ বিহুত আমি যিটো আমাৰ প্ৰগ্ৰেম গিলা হয়।
এ এ।
সেইটো মানে জাষ্ট আমাৰ এপ্ৰিলৰ মাহটোহে চলে কিন্তু বহাগৰ মাহৰ পিছতো প্ৰগ্ৰেম পাতে।
অঁ।
কমিটি বিলাক সেনেকুৱা আছে মানে।
হয় বহাগৰ মাহৰ পিছতো পাতক কথা নাই মানে বহাগৰ মাহতোতো। এপ্ৰিলৰ পোন্ধৰ তাৰিখৰ পৰা বহাগ কৰ এক তাৰিখ পৰেই। মেইৰ লাগি মানে পাতবাই পাৰি মেইৰ পোন্ধৰ তাৰিখৰ পিছতহে নহয়।
উম হয়।
কিছুমানে পাতে তাৰ মাজতো ধৰ কিছুমানৰ এতিয়া অসুবিধা হৈ যায় ন কেতিয়াবা ধৰ। এ কাবাৰ ধৰ কিবা হ'ল মানে মানে কি কাবাৰ কিবা মানে নহয় এতিয়া বতৰটো বেয়া হ'ল কিবা হ'ল আগদিনাৰ পৰা বহুত বৰষুণ দি আছে পানী চানি বহুত লাগিছে তে সেনেকুৱা প্ৰব্লেম হৈ গলে বাৰু তেতিয়া পাতাটো বেলেগ কথা
অ
কাৰণ বহাগৰ মাহত এতিয়া বহুত এ বতাহ বৰষুণ দেই ফলত কিবা হ'বও পাৰি ধৰ ভালকৈ পাতলা মানে বস্তুটো ইমান ধুনীয়াকৈ বনালা বিহুৰ জেগা খিনি বতাহ বৰষুণত এডাল গা ছাল ভাঙি তাতে পৰিল এতিয়াতো বিহুখন পাতবা নোৱাৰা যায় না
উম উম উম
সেনেকুৱা প্ৰব্লেমত বাৰু পাতাটো বেলেগ কথা
আৰু আজিকালি বিহুবিলাকত বহুত উদভাণ্ডাৱলিটো বহুত হৈছে মানে
উম এইবিলাক মানুহগিলাকৰে দখাই চব মানুহ একে নহয় যে মানে বিহু বুলি কলে কিবা বুলি ক'লে মানে আজিকালি মদটোৱে চিনি পায় মানুহ বিলাকে
উম আমাৰো লগৰ কিছুমান এতিয়া আমাৰো মানে কিছুমান লগৰ আছে মানে অকল মদ মানে কিবা ফাংচন হব লাগে মানে মত
অ এ সেনেকুৱা ছোৱলীৰ লগত থাকিবাই নালাগে একচলি
কিন্তু নাথাকিলে নহয় আমাৰ লগৰ ছোৱালীকেইটা বিয়াও
উম সেইটো হয় কিন্তু হ'লেও মানে ইমান নহয় লগ লগ আৰু ধৰ সেনেকুৱাকে ইমান লাগি থাকিব নালাগে আৰু সেহতৰ লগত হেনেকুৱা টাইমত যাব নালাগে হেঁতে যিটো টাইমত বেয়া প
উম উম
কলেজত গৈছা বা কলেজত টো লগ না
উম উম কলেজৰ
কলেজৰ টাইমত গৈছা তেতিয়া ভালকে থাকিলি কলেজতো সেইবিলাক কৰিবা নোৱাৰি এনেইতো ভালে চব এই টো সেনতো এনে ভালে কিন্তু এই
উম
অলপ সেয়া হোৱাৰ পিছত আৰু কি কৰে গম নাপায়
আৰু এটা আজিকালি মানে বিহু এটা বিজনেচ এটা হৈ গৈছে মানে
সেইটো হয়
বিজনেছ এ বহুতবিলাক বিহু দল আছে মানে সিহঁতে বিহুতো এটা বিহু হিচাপে নামে সিহঁতে বিজনেছ হিচাপ কৰ্ম হিচাপে কৰে
কৰ্ম হিচাপে কৰে সেইটো হয় ঠিক কথা কৈছা
সেইটো কৰিবও লাগে একচুৱেলিটো ভালো বেয়াও মানে
উম ভাল বুলি কক মানে কি আগতে মানুহবিলাকে বিহু নাছিল ৰাইজক দেখাও বুলি আজিকালি পইচাৰ তাতই বিহু মাৰিব লাগে তাৰ পিছত এগ্ৰিমেন্ট কৰিব লাগে আগতে হে হেদাক যদি এক এগ্ৰিমেণ্ট নকৰা ধৰ আমুক ইমান হাজাৰ টকা আমাক দিবা লাগিব তেতিয়া আমি আহিম নহ'লে অকল আমাৰ অলপ কি হৈ যায়? কিবা যায়, গাড়ী ভাড়া, কিবা ভাড়া তেন্তে সেইগিলাক কথা বাৰু হয় বাৰু গাড়ী ভাড়া আছে, লাগে সিহঁতকো। আজিকালি মানে বিহুৰ দলো বহুত হৈছে, বহুত দূৰৰ দূৰৰ পৰাও আহে।
উম উম।
উ
আৰু এক্চুৱেলিটো ভালো বেয়াও এতিয়া, কিছুমানৰ এতিয়া কিছুমানে ধৰ এতিয়া বিহুটো দিয়ে চলি আছে। কৰ্মশালা স্থাপন কৰি।
উম উম। সেইটো হয় বাৰু। কিন্তু আমাৰ বিহুতটো আকৌ সেই মানুহে সেয়া কৰিব নালাগে। বিজনেছ বনাই দিলে বেয়া আৰু।
অ নিজৰ এটা কাল, নিজৰ এটা মানে সংস্কৃতি যিহেতু এইটো
অ আমি এতিয়া বহাগ বিহুৰে কথা পাতিলো ধৰ, আৰু আমাৰ বিহু তিনিটা। বহাগ বিহু, মাঘ বিহু, কাতি বিহু।
বেছিকে আমাৰ বহাগ বিহু আৰু মাঘ বিহুত মানে ফূৰ্তি ফাতা হয়।
উম উম। মানে কাতি বিহুতটো হ'ল, আমাৰ কাতি বিহুত এই এ পথাৰত চাকি দিয়া,
অ
তাৰপিছত কাতি মাহ, কাতি মাহত আকৌ গোটেই মাহটোৱে ধৰ এই মন্দিৰত পুথি পাঠ কৰে।
উম।
মন্দিৰ বা নামঘৰ।
কাতি মাহটো সেইটো কাৰণে ভাল লাগে, মন্দিৰত পুথি পাঠ কৰি থাকে। মানে বুট যুট খাব যায় মানুহবোৰ। মাহত চব ৰাইজে মিলি, এনেকে ভাল লাগে বাৰু। উম। আৰু মাঘ বিহুতো কবাই নালাগে সেইটো আৰু
উম, মাঘ বিহুটোত অ ভেলাঘৰ বনাই আজি এ আজিকালি নোহোৱা হৈছে হ'বলা, বনাও বনাও আজিকালি মানে কি হৈছে, এই আ আমি বনাও মানে আমাৰ তলৰ যিখিনি চলি
উম
সিহঁতৰ মানে ইমান ইণ্টাৰেষ্ট নাই মানে, অকল গাঁৱৰ মানুহখিনিহে বনাই আজিকালি।
উম। গাঁৱৰো কম আজ কম কমেই মানে ল'ৰা ছোৱালীবিলাক কমেই।
অ ল'ৰা ছোৱালী বিলাকক এই মানে ঘৰৰ পৰাই সেই নিদিয়ে না, নাপায় না? আমি এতিয়া আগতে ঘৰৰ পৰাই সেইখিনি পাইছিলো।
উম উম উম।
ভেলাঘৰ বনাবা দেই, যাবা দেই, ওলাই যাবা দেই, আজিকালি মাক দেউতাকে যাব নিদিয়ে আকৌ।
সেইটো হয়।
ঘৰতে খানা খাব বিহুৰ দিনাও, তাতে ভেলাঘৰত ভেলাঘৰত বা মেজিত তাতে থাকাই ৰা এটা ৰাতি কতুৱাই, উৰুকা দিনা ৰাতিটো থাকিয়ে কি মজা লাগে। ভাল লাগে।
সেই সেইটো মানে একদম বেলেগ ফুৰ্তি এইটো মানে।
অ একেলগে গোটেই কেইটাই খাই বৈ, তাৰ পিছত আকৌ পিছদিনা ৰাতিপুৱা উঠি গা পা ধুই কেনে আমি ভেলাঘৰটো জ্বলাম কিমান এটা ভাল লগা কথা।
উম। এইবাৰ বনাইছা নে ভেলাঘৰ এইবাৰ যে হৈ গ'ল মাঘ বিহু?
উম উম বনাইছো প্ৰতীক এতিয়াৰ পৰা মনত আছে ধৰ আগতে ধৰ সৰু থাকোতে বনাব পৰা নাছিলো তেতিয়া বনাই দিছিলে আৰু। খুৰাহঁতে কোনোবা কোনোবাই সেনেকে। এতিয়া নিজে বনাও গোটেই লগৰ লগৰ বিলাক লগলাগিকিনে।
আচ্ছা আচ্ছা। আমাৰ বনাওঁ বাৰু আমাৰ হোলেও মানে ইমান নহয় গাঁৱৰ ছাইডহে বনায়। ত' আমাৰ ইয়াতে মানে কমেই অলপ। উম।
উম চহৰ নহয়। উম চহৰ নহয় বাৰু নগৰ পৰি যায়। তোমালোকৰ?
ঘৰত পিঠা লাৰু বনাই নে নবনাই?
বনাই বনাই, সেইটো নবনালে কত হ'ব এ। বিহুৰ পিঠা লাৰুৱে মেইন।
আৰু মাঘৰ বিহুত চুৰ কৰা পৰ্বতো মানে ভাল লাগে।
অঁ সেইটো চব চে ভাল লাগে, মাঘৰ বিহুতো সেইটো সেইটো বস্তুৱে ইন্টাৰেষ্টেড কৰিবলৈ।
উম উম।
আনি কেনে জুই জুই ফুৰোৱা।
আৰু এটা মাঘৰ বিহুৰ মানে এটা চুঙা পিঠা এটা আছে নহয়। এইটো চুঙা পিঠা নহলে মানে মাঘৰ বিহু হোৱা যেন নালাগে।
উম উম। কিন্তু এতিয়া কি হ'ব চুঙা পিঠা বনাবৰ কাৰণে কটা বাঁহৰ চুঙা পিঠা খাই চবচে ভাল লাগে। যা আজিকালিৰ কতাও আহে নহয়।
এইটো হয়।
আমাৰ এতিয়া যাৱা বাৰ কতা বাহ নাপালোৱে।
উমম।
তোমালোকে কিহেৰে বনালা?
আমাৰো মানে ঘৰত বনাইছে সে আমাক দি দি পঠাইছে।
মানে গাঁৱৰ ঘৰত আৰু।
উম, কটা বাহৰ আছিল বাৰু পিছিলোঁ ভাল লাগিছে।
আৰু
মাঘৰ বিহুত খেলা খেলা বিলাক হয় নে?
আমাৰ আমাৰ আমাৰ ইয়াতে মাঘৰ বিহুত খেলা নাপাতে। আমাৰ বহাগ বিহুতে পাতে। এই গৰু বিহুৰ দিনা যে আমাৰ বহাগ বিহু আকৌ সাত দিন হয় নহয়।
উম উম।
গোটেইকেইটা নাম
বহাগ বিহু চবতে সাত দিনে বাৰু আমাৰ ইফালেও সাত দিনে।
আঁহ' আঁহ'। ফাৰ্ষ্ট দিনা সেইটো হ'ল গৰু বিহু তাৰপিছত মানুহ বিহু তাৰপিছত গোঁসাই বিহু আছিল তাৰপিছত চেৰা বিহু। এই চাৰিটা মনত আছে মোৰ আৰু তিনিটা মনত নাই পাহৰি গ'ল তোমাৰ মনত আছে নেকি
নাই মইতে নহয় ম মোৰ মেইন মানে বিহু তিনিটা মোৰ সেইটোহে মনত আছে
অ ভাল লাগে বিৰাট ভাল লাগে খেলা ধূলা পাতে আমাৰ গৰু বিহুৰ দিনা গৰু চৰু আমি গা ধুৱাই কিনে আহো আহাৰ পিছত এ ঘৰত কিবা খাব দিলে খালো খাই কেনে যাওঁ আৰু খেলা ধূলা কৰবা খেলা ধূলা মানে খেলা ধূলা কৰা নহয় বাৰু আমাৰ এতিয়া আমি গোটেইখিনি চাব লাগে না খেলা ধূলা আগতে ডাঙৰ আমাৰ সৰু ডা আমা তছে ডাঙৰ গিলাকে চাইছিলে তেতিয়া আমি চাব লাগে
উম উম
তো আমি ডাঙৰ হৈ আছো ক্লাব চাব গিলাক সংকটো আমাৰ আৰু আমাৰ হাততে দি দিছে আমিয়ে চাব লাগে তাৰ পিছত আকৌ এ মানুহ মানুহ বিহুৰ দিনা আমাৰ এটা ৰাইজৰ পুখুৰী আছে পুখুৰীটোত মাছ মাৰে প্ৰত্যেকবাৰে তাতে মাছ মাৰে ভাল লাগে এনেকে মাত্ৰা মাত্ৰ গাঁৱত মাত্ৰ বঢ়িয়া আৰু মজা আছে এই গাঁৱৰ মজাতো বেলেগত নাপায়
সেইটো হয় বাৰু
বাকী
বাকী মই এতিয়া ভাত খাওঁ ৰবা
অ দিয়া পিছে
উম দিয়া দিয়া হ'ব দিয়া
উম উম